হেল্ল'
অ কোৱা কি কৰিছা?
হেল্ল' শুনিচা নে?
অ শুনিছো কোৱা কি কৰিছা?
অ তোমাৰ মাতটো ভালকৈ অহা নাই মানে শুনিছানে তুমি মোৰ মাতটো?
এতিয়া আহিছে নে মাতটো ভালকে?
অ অ এতিয়া শুনিছো দিয়া কি কৰি আছা?
মই আছো এনেই তুমি কি কৈছা?
অ ময়ো এই এনেই কিতাপ এখন পঢ়ি আছিলো ৰবা।
হয়।
টো গৰম বন্ধ কৰিলে এতিয়া আৰু কিনো কৰি থাকিম বুলি ভাবি কেনে কিতাপ এখনে ওলাইছো আৰু। ত গল্পৰ কিতাপ এখন মই বোলো অকনমান পঢ়ো।
তুমি কৈছা আচলতে পঢ়াৰ অভ্যাসটো বহুত বেছিয়ে হয়।
আহ
কৈছে বাকী তুমি কি কি কিতাপ পঢ়ি ভাল পোৱা তুমি এনেই?
মইতো এনেই ধৰিলোৱা আলোচনী কৰা আদি কৰি বা মোৰ ভাল লাগে উপন্যাসসমূহ প পঢ়ি কেনে মই মানে সৰুতেওঁ মানে বাৰ আমাৰ ডাঙৰ বা এজনি আছে বাৰ মানে উপন্যাস কিতাপ বোৰ মানে মই পঢ়ি থকা আছিলো মানে তাই উপন্যাস পঢ়ি ভাল পোৱা আছিল তাইও ত' তেনেকে মোৰ মানে উপন্যাসবোৰ পঢ়ি খুব ভাল লাগে আৰু তাৰ লগতে মোৰ কবিতাস সমূহ পঢ়িও ভাল লাগে। তেনেকৈ বা লিখিও ভাল পাওঁ, মই মানে কবিতা লিখো মাজে সময়ে ত তেনেকে মানে ভাল পাওঁ আৰু কবিতা, উপন্যাস সেইসমূহ পঢ়ি কেনে তুমি কি কিতাপ পঢ়ি ভাল পোৱা কোৱাচোন?
মই আচলতে কিতাপ তোমাৰ পঢ়ি ভাল পাওঁ বুলি ক'ব গ'লে মই তোমাৰ তেনেকে সাধু কথা কিতাপ পঢ়ি মই খুব বেছি ভাল পাওঁ। আৰু তাৰপিছত হয় হয় সাধু সাধু কথাৰ কিতাপ বোৰ পঢ়ি মই ব বহুত বেছি ভাল এতিয়া উদাহৰণ হিচাপে তোমাৰ আহ বুঢ়িয়াই সাধু হৈ গ'ল তাৰপিছত তোমাৰ আৰু চুটী গল্পৰ কিতাপবোৰ মই পঢ়ি বহুত বেছি ভাল পাওঁ। তাৰ পিছতো তোমাৰ মানে মহান মহান মানুহৰ জীৱনী গাথা তোমাৰ ধৰি লোৱা আনন্দৰাম বৰুৱাৰ তোমাৰ জীৱন চ চৰিত্ৰ লক্ষ্মীনাথ বেজবৰুৱা জীৱন চৰিত্ৰ এইবোৰ পঢ়ি মই ভাল পাওঁ।
হয় হয়। হয় মোৰো ভাল লাগে তেনেকৈ সাধুৰ কিতাপসমূহ পঢ়ি বুঢ়িয়াৰ আহ যিখন সাধু কিতাপখন সেইটোতো খুব প্ৰিয় আমাৰ বা ককা দেউতা আৰু মাতি ল'ৰা যিখন এখন সাধু কিতাপ আছিল আগতে আমাৰ সেইখনতো খুব ভাল লাগে নহয় নে?
হয় হয় থিকে। কিতাপ পঢ়িব লাগে কিতাপ পঢ়িলে মানে তোমাৰ বিভিন্ন ধৰণৰ জ্ঞান অৰ্জন কৰিব পৰা যায় আৰু লগ। তেনে কৈকো ওলাই যায় এতিয়া কিছুমান বস্তু আমি নিজৰ ব্যৱহাৰিক জীৱনত শিকো এইটো হয়। কিন্তু মই ভাবো যে কিতাপৰ জৰিয়তে আমি নিজৰ জীৱনত যিখিনি বস্তু। আমি আহ নিজৰ জীৱনত শিকিব নোৱাৰো সেই আটাইখিনি বস্তু কিতাপৰ জৰিয়তে আমি শিকিব পাৰো লগতে। যাবৰ ফলত আমি বহুতো নজনা কথা শিকিব পাৰো লগতে আমি আহ কিছুমান আমাৰ। যি পৃথিৱী খনক পোৱাৰ যি ভংগী সেই ভংগী। ও সলনি হয় লগতে আমি মানে সমাজখনক আৰু ভালকে চিনি পাব পাৰো।
হয় হয় তুমি ঠিকে কৈছা। কৈক আমি এইটো নিজৰ পাঠ্যপুথিৰ। সেইয়ওতো বেলেগ কিতাপসমূহ। পঢ়িব লাগে দ যেতি আমাৰ মানে কিতাপ সমূহে কি কৰে কিতাপ। সময়তো আমাৰ বন্ধু ন নিজৰ অ মন ভাল কৰে। তেনেকুৱাৰ পৰা আদি কৰি ধৰি লোৱা এ। কিতাপ সমূহ পঢ়িলে কি ক লগৰীয়াৰ নিচিনাই লাগে আমি যেতিয়া উপন্যাসসমূহ পঢ়ো তুমি। অ নিজেও চাগে জান। মনতে মানে কিছুমান মানে আমি আহ কি ক তোমাৰ সপোনসমূহ মানে গ। উঠি লওঁ আৰু কি অঁ এনেকুৱা হৈছিল এনেকুৱা হৈছিল বুলি আমি মানে মনতে মানে ভাব লওঁ আৰু সেইসমূহ মোৰ খুব। ভাল লাগে মানে পঢ়ি্
হয় হয় ঠিকে কৈছ তুমি আ তুমি কেইটামান সুবিধাৰ বিষয়ে ক'ব পাৰিবাানে যে কিতাপ পঢ়িলে আমাৰ। মানে কেনেকুৱা ধৰণৰ আমাৰ মানসিকতা মানে বিকশিত হয় বা কি কি আমি সুবিধা লাভ কৰো। সৰু সৰু কিতাপ মানে পঢ়াৰ ফলত‌।
উম মত কিতাপ পঢ়াৰ পঢ়ত মই ভাবো যে আজিকালি যিহেতু আমি। মোবাইল ফোন কোব ব্যস্ত। আহিব পাৰো অ কিছু দূৰত আহি আমি এখন মানে কি ক তোমাক এতিয়া। জ্ঞানী দেশ এখন বুলিয়ে ক'ব লাগিব তাৰ ভিতৰত আমি সোমাই যাব পাৰো আৰু। কিতাপসমূহতো এনেকুৱা হৈছে কিতাপসমূহ আমাৰ লগৰীয়াৰ নিচিনা তোমাৰ মন ভাল লাগিলে। বা মন বেয়া লাগিলেও কিতাপ পঢ়া কিছুমান মানুহৰ মানে অভ্যস থাকে কিতাপ সমূহৰ পৰা যেনে। কৈ আমি বহুত জ্ঞান পাব পাৰোঁ তুমি এতিয়া নিজৰ পাঠ্যক্ৰমৰ বাহিৰেও। যিসমূহ কিতাপ থাকে পাঠ্য়ক্ৰমৰ কিতাপ পঢ়িলেতটো ভালেই সেইটোতো আমাৰ আমি মানে কৰিব লাগিব যিসমূহ আমাৰ পঢ়িবলগীয়া দৈনন্দিন যিসমূহ কিতাপ সেইসমূহতো পঢ়িব লাগিবই তাৰ। শুইও মানে অ আমি যিকোনো কিতাপ পঢ়িব পাৰো ন তুমি যেনেকে। এয়া গল্প পঢ়ি আমি গল্পসমূহৰ জানিব পাৰো বা কবিতা পঢ়ি কেনে আমি যিকোনো কবিতা এটি কথা আমি জানিব পাৰো। আৰু যিহেটো কবিতাৰ ভাষাবোৰ বেলেগ সেইসমূহ যদি। আমি বুজি পাওঁ আমাৰ নিজে নিজে মানে লাভান্বিত হ'ম ত সেইসমূহ মই ভাবো। ব মাৰে্
হয় ঠিকে কৈছা তুমি আৰু বিভিন্ন ধৰণৰ আমি অ বস্তুবোৰ আমি অৰ্জন কৰিব পাৰো এটা। উদাহৰণ হিচাপে ক'ব গলে তোমাৰ আহ জ্ঞানতটো বাঢ়েই তোমাৰ কিতাপ। কৰিলে বিভিন্ন ধৰণৰ জাগতিক আমাৰ জগতৰ বস্তুচ। আমি ভালকে জানিব পাৰো আমাৰ জ্ঞান বঢ়ৰে লগতে আমাৰ যি ভাষা। ভাষাৰ বিষয়েও মানে তোমাৰ বহুত বেছি যে। জ্ঞান অৰ্জন কৰিব পৰা আমাৰ সেই ভাষাৰ শৈলী আছে ভাষাৰ শৈলী বিকশিত হয় আৰু আমি নতুন। নতুন শ শব্দ শিকিব পাৰো লগতে আমাৰ বিভিন্ন ধৰণৰ নজনা বস্তু আমি শিকি সেইবোৰ। আমাৰ নিজৰ ব ব্যৱহাৰিক জীৱনত লগত আমি। মানে সমাজত আমি সেইবোৰ বস্তু মানে তোমাৰ আহ আমি এপ্লাই কৰিব পাৰোঁ।
হয় হয় ঠিক কৈছা তুমি আমাৰ যিসমূহ ভাৱ চিন্ত ধাৰা সেইসমূহ বৃদ্ধি হয়। কিছু ক্ষেত্ৰত মানে কি আমি কিতাপ সমূহৰ কথা আহ পঢ়িলে। বা কিতাপ সমূহত যিসমূহ চৰিত্ৰ থাকে সেইসমূহৰ কথা মানে ভালকৈ পঢ়িলে আমাৰ কি হয় নিজৰে আত্মবিশ্বাসো বাঢ়ে সেইসমূহৰ বৃদ্ধি হয় বুলি মইও ভাবো অ যিসমূহ আমাৰ চিন্তা ধাৰা এতিয়া চিন্তা কৰা শক্তি এতিয়া অ তুমি মোবাইল ফোন এটা চাই থাকিলে তোমাৰ চিন্তা কৰা শক্তিটো নাবঢ়ে তাৰ ক্ষেত্ৰত যদি মই চাব যা তুমি যদি এতিয়া কিতাপ এখন পঢ়া ভাল কিতাপ এখন পঢ়িলা ভাল উপন্যাস এখন পঢ়িলা তাৰ ফলত আমি বহুত লাভান্বিত হ'ম বুলি ভাবো আহ খুব জ্ঞানৰ অৰ্জন কৰিব পৰা আমি তাৰপৰা নিজেও সেই ব্যক্তিগত জীৱনত সেই জ্ঞান সমূহ মানে আমি অ দিব পাৰো
হয় হয় তুমি ঠিকে কৈছা আৰু আমাৰ মহান মহান ব্যক্তিসকলেও কৈছে ডক্টৰ ভূপেন হাজৰিকাদেৱেও কৈছিল যে কিতাপেই মোৰ আচল বিশ্ববিদ্যালয় গতিকে আমি তেওঁলোকৰ পৰাও বহুতখিনি কথা আমি শিকিব পাৰো যিহেতু তেওঁলোক আমাৰ আদৰ্শ আমাৰ অ তেওঁলোক মানে একো একোজন এনেকুৱা এজন মহান ব্যক্তি যাৰ ব্যক্তিত্বৰ পৰা আমি বহুতো বস্তু শিকিব পাৰো গতিকে তেওঁলোকে মানে নিজে কৈছে যে কিতাপেই তেওঁলোকৰ আচল বিশ্ববিদ্যালয় আৰু লক্ষ্মীনাথ বেজবৰুৱা দেৱেও কৈছিলে যে প্ৰতিদিনে কিতাপ পঢ়ি মানে তেওঁ বহুত বেছি ভাল পাইছিল গতিকে মই ভাবো যে যিমান আমাৰ মহান ব্যক্তিসকলৰ আছে তেওঁলোকৰ ব্যক্তিত্বৰ পৰা আমি এটাই কথা শিকিব পাৰো যে কিতাপ পঢ়াৰ অভ্যাসটো খুব বেছি ভাল কিতাপ পঢ়াৰ ফলত আমি নিজৰ জীৱনত আগুৱাই যাব পাৰো
হয় ঠিক কৈছা তুমি কিতাপ মইতো ভাবো দৈনন্দিন জীৱনত আমি তুমি ধৰি লোৱা আহ কিছু সময় মানে আমি অইন কিতাপ এখন মানে পঢ়িব লাগে মই তেনেকৈ ভাবো আহ মইয়ো বৰ্তমান মানে আমাৰ প্ৰিয় জুবিন দাৰ আহ দেউতাকে যিখন কিতাপ লিখিছিল সেইখন মই বৰ্তমান পঢ়ি আছো মোৰ খুব ভাল লাগে মানে সেইখন পঢ়িও
হয় তুমি ঠিকেছ তুমি বিশেষ তোমাৰ কিবা মোৰ তোমাৰ মই ইতিমধ্যে কলোৱেই যেনেকে তোমাৰ বুঢ়ীআইৰ সাধুৰ কিতাপবোৰ হৈ গ'ল তেৰ পঞ্চন ততৰ পঞ্চ পঞ্চতন্ত্ৰৰ কিতাপবোৰ হৈ গল হয় তাৰপিছত তোমাৰ আৰু বিভিন্ন ধৰণৰ
আমি আছিল আমাৰ দিনত তোমাৰ মনত আছিল নাই ৰং মন বুলি এখনত আলোচনী আছিল তোমাৰ মনত আছে দে অ সেইখনো খুব খুব প্ৰিয় আছিল সেই সেইটো সময়ত হয় হয় তুমি ঠিক কৈছা সেইবোৰ কথা মনত পৰিলে এতিয়াও মানে নিজৰ আহ শৈশৱ দিনবোৰ মানে মন মনত পৰি যায় যেতিয়া আমি সেইসমূহ কিতাপ কত আছিলো বৰ্তমান সময়তো দেখা পোৱা যায় ন যে ছাত্ৰ ছাত্ৰী সকলে কি কৰে আহ পঢ়া নিজৰ যিখিনি পাঠ্যক্ৰমৰ কিতাপ সেইখিনি পঢ়ি উঠি মোবাইল ফোনটো চলাব ধৰে বা নিজৰ ফোনটোতে ব্যস্ত হৈ পৰে অ কিন্তু আমি আমি এটা সময়ত কি কৰিছিলো কিতাপসমূহ খুব পঢ়িছিলোঁ ত সেইটো এটা আমাৰ খুব ভাল অভ্যাস যিটো আমি তাৰ পৰা খুব কথাসমূহ জানিব পাৰিছিলোঁ সাধুসমূহ আমি পঢ়িব জনা হৈছিলো বা কথা সমূহ আমি ভাবিব পৰা হৈছিলো।
হয় ঠিকে কৈছা তুমি আচলতে মানে কিতাপৰ গুণৰ কথা মানে কৈ কৈ শেষ কৰিব নোৱাৰি এয়া তোমাৰ কিবা কোনোবা মানে কোনোবা তেনেকুৱা প্ৰিয় ব্যক্তিত্ব আছে নেকি যাৰ কিতাপ পঢ়ি তুমি বহুত বেছি ভাল পোৱা।
উম মোৰতো তেনেকে মই ব্যক্তিগত ভাৱে মই বৰ্তমানলৈকে কিতাপ পঢ়া নাই আহ সেইটো এটা ক'ব লাগিব আহ এতিয়া মই কিতাপ কিতাপ পঢ়াৰ ভিতৰত ক'ব গ'লে মই যেনেকে ক'লো মই উপন্যাস পঢ়ি কেনে ভাল পাওঁ ত তেনেকুৱা কথা। আৰু মই উপন্যাসসমূহ পঢ়ি কেনে মানে খুব ভাল পাওঁ মই এতিয়াও মানে এনেকুৱা হৈ গৈছে কি মই মোৰ যিসমূহ মানে উপন্যাস কৰিছিলো মই তাৰ নাম খুব মানে বেছি ভালকৈ মানে নাজানিম কিন্তু এখন উপন্যাস আছিল মিৰি জীয়ৰী বুলি মোৰ সেইখন মানে খুব ভাল লাগিছিল পঢ়ি সেইখনো মই মোৰ বাৰ পৰাই লৈছিলো অ খুব ভাল লাগে মানে মিৰি জীয়ৰী কিতাপখন পঢ়ি কেনে মোৰ আহ তুমি কোৱাচোন তোমাৰ তেনেকুৱা কিবা ভাল লগা কিতাপ আৰু বেলেগ
মোৰ তেনেকে ভাল লগা কিতাপৰ মানে ভিতৰত আচলতে ক'ব গ'লে মই তোমাৰ বিশেষকে ভূগলৰ কিতাপবোৰ পঢ়ি মই খুব বেছি ভাল পাওঁ ইতিহাসৰ কিতাপবোৰ মানে পঢ়িব খুব বেছি ভাল পাও আমাৰ আহোম যুগৰ পৰা ধৰি কোচ ৰাজবংশী তোমাৰ তাৰপিছত আৰু বিভিন্ন তোমাৰ যেনেক আমাৰ যিমান মানে তোমাৰ ৰাজ্য বোৰ আছিল আমাৰ ৰজাসকল আছিল তেওঁলোকৰ বিষয়ে পঢ়ি মই খুব বেছি ভাল পাওঁ সেই সময় মানে সমাজ ব্যৱস্থা বা ৰায তন্ত্ৰৰ কথা জানি মই খুব বেছি ভাল পাওঁ লগতে তোমাৰ সেই সময়ত কেনেকুৱা ধৰণৰ ৰীতি নীতিবোৰ প্ৰচলিত আছিল সেইবোৰৰ বিষয়ে মই জানি খুব বেছি ভাল পাওঁ
হয় সেই সমূহতো ভাল লাগে ন পঢ়ি মোৰ মোৰো খুব ভাল লাগে কিন্তু অ মোৰতো আগতে যিসমূহ পাঠ্যক্ৰমৰ কিতাপ আছিল তাতেইতো আমাৰ ইতিহাসবোধি এখন কিতাপেই থকা আছিল আমাৰ অ তাতো খুব মানে ভালকৈ বাদে বিৱৰণ কৰা। সমূহ দিশত মানে আগত কেনেকুৱা কি চলিছিল কেনেকুৱা পদ্ধতিসমূহ চলি সেই আটাইবোৰ পঢ়ি কিনে খুব ভাল লাগে এনেকুৱা লাগে কোনোবা এখন অইন দেশ এখনত গুচি গৈছো ত' তাৰ পৰা আমি এইটোয়ে জানিব পাৰো যে কিতাপ সমূহ পঢ়িলে আমাৰ যিসমূহ ভাৱ চিন্তা সেইটো বৃদ্ধি হয় কাৰণ আমি যেতিয়া পঢ়া আছিলোঁ ইতিহাসৰ কথা। কথাই হওক বা ভূগোলৰ কথাই হওক আমি তাত নিজক মানে কি কোৱা আছো অনুভৱ কৰা আছিলো সেই কিতাপ খনৰ ওপৰত মই তেনেকে ভাবো আৰু
হয় ঠিকে কৈছা তুমি বাকী বহুতো কথা শিকিলো তোমাৰ পৰা।
উ
আৰু নিশ্চয়কে মই আৰু যিমান পাৰো বেছি কিতাপ পঢ়িবলৈ চেষ্টা কৰিম আৰু তুমিও চেষ্টা কৰিবা। বাকী আমি আকৌ এদিন আলোচনাত লিপ্ত হম দিয়া
ঠিক আছে ঠিক আছে ৰাখি।
হয়।